অ', কি খবৰ বন্ধু?
অ', বোলো ভালে আছো দিয়া, তুমি?
মইয়ো আছো এনেইৱে।
অ', বহুত, বহুত দিনৰ মুৰত মনত পৰিল।
অ', ভাত খালা?
খালো, খালো। তুমি?
এ মইয়ো খালো এইমাত্ৰ অলপ আগত।
অ', ভালেই কৰিলা দিয়া, পিছে ফুৰিব ফুৰিব গল নে নাই? কৰ'বাত, কৰ'বাত।
নাই গৈছিলো, আহিলো ফু্ৰি কিন
অ', ক'ত গ'লা?
গাঁৱলৈ গ'লো।
অ', পৰিৱেশটো কেনেকুৱা এতিয়া গাঁৱৰ, এতিয়াতো গোৱা চহৰতো বহুত গৰমেই দিয়াচোন গাঁৱৰ পৰিৱেশ শতো কেনেকুৱা এতিয়া?
গাঁৱৰও সেনেকুৱাই গৰম আছে, কিন্তু গৰম থাকিলেও বৰষুণটো আহি আছে। আৰু তাত জিৰোৱা তাৰমানে জাগা চাগা আছে, অলপ ভাল তাৰমানে
অ'।
হয়, হয়, হয়, ঠিকে কৈছা। মই মানে গ'লো, মই মানে বোলো গৰমৰ বন্ধত শি-শিৱসাগৰ পিনে গ'লো।
অ'।
তাতো অলপমান এনে তাত বহুত খিনি চাব আছে দিয়াচোন, জানাইচোন আহোমসকলৰ তাতে এটা সময় ৰাজধানী আছিল দিয়াচোন শিৱসাগৰৰ। ত' বহুত খিনি মানে ক'বলৈ গলে যদি আহোমসকলৰ গোটেইখিনি কৃষ্টি-সংস্কৃতি তেওঁলোক কৰ পৰম্পৰা বিলাক শিৱসাগৰতে আমি বেছিকে দেখা পাওঁ। অন্য, অন্য, স্থানতো আছে। কিন্তু, শিৱসাগৰত বহুতখিনি আছে।
উম।
তাতে ৰংঘৰ আছে কা, হয় কোৱাচোন?
তাৰ বতৰটো কেনেকুৱা এতিয়া?
শিসাগৰৰ বতৰ সেনেকুৱাইনা ঠিকে আছে শিৱসাগৰৰ বতৰ, শিৱসাগৰৰ মানে ধৰা উ উজনী অসমৰ পিনে পৰে ন'। গছ গছনিবোৰ থাকে, গছ গছনি আছে সিদিনা গৰমৰ উত্তাপটো অলপমান মানে মধ্যমীয়া আৰু।
অ' এনে বৰষুণ চৰষুণ?
বৰষুণ ইদাম নাই, সিমান মান নাই বৰষুণ অলপ চলপ আছে আৰু।
অ'।
তাতে মানে ধৰা অ' ফুৰিলো ফুৰিলো। শিৱসাগৰ ফুৰিলো মই ভাবিছোঁ এইবাৰ মাজুলী যাম বুলি ভাবিছোঁ এইবাৰ।
অ'।
বোলো মাজুলী এবাৰ যাই লওঁ, এইবাৰ চাই আহোঁ বোলো মাজুলী।
উম।
যাম বুলি ভাবিছোঁ, মাজুলী এবাৰ মাজুলী চাই আহিম বুলি ভাবিছোঁ।
অ' ময়ো ভাবি আছোঁ। ক'ৰবাত আৰু ফুৰিব যাম নেকি, ইয়াতে কিবা চাবা জ জাগা চাবা।
অ' ভাল ভাল ভাল।
উম।
অ' তাৰমানে সময়ো পোৱা নাই এনেকে ঘূৰি আছোঁ, গাঁৱৰপৰা আহিলো, গাঁৱৰপৰা পৰা আহি কে-কেম্পত গ'লোঁ এন চি চিৰ।
হয়।
তাৰপৰা আহিলোঁ আহি কিনে আৰু চাগে কেম্প হ'লে যাব পাৰোঁ তাৰমানে। তাৰে আগত এবাৰ চাগে ময়ো যাম চাগে। ফুৰিব ইয়াত, জাগা চাব গুৱাহাটীত।
হয় হয়।
এনে ধৰা তুমি আ, এনে আৰু আৰু কৰ'বাত ফুৰিব গৈছিলা নে? আগতে
নাই, আগতে মানে গাঁৱতে গ'লো, গাঁৱৰ চা তাতে গ'লো তাত নতুনকে এখন, নতুনকে এখন পাৰ্ক হৈছে তাত গ'লো। পাৰ্কখন চাব।
অ' ভালে হৈছে। কেনেকুৱা?
হেন পাৰ্ক পাৰ্কখন ধুনীয়া আছে তাত, তাৰমানে মহিলা অ' তাৰমানে ল'ৰা ছোৱালীৰ কাৰণে কিন্তু বহুত ভাল বুলি ক'ব পাৰি গৰমত, তাত জিৰণি লোৱাৰ কাৰণে জা ঠাই আছে বা তাত আৰু চাবলগীয়া কিছুমান এনেকুৱা বস্তু বনাইছে যিবোৰ ফটো উঠিব পাৰি। এ, ভালে বনোৱাটো তাৰে বস্তুখিনিও আৰু এনেকে চাব লগীয়া জেগাও আছে আৰু এতিয়াতো খেতি বাতিৰ টাইম, বেছি ফুৰ ফুৰি নোৱাৰিলো, বেছি ফুৰিব নোৱাৰিলো, খেতিত লাগিলো কেইদিনমান লাগি কিনে গুচি আহিলো।
উম, ঠিকে আছে ভালেই। গাঁৱত ত' মই মানে গাঁৱত গৈছিলোঁ, বেছি দিন থকা নাই। ভাল লাগে আৰু গাঁৱত গ'লে ধৰা এনেকুৱা যোৱা যোৱা নাযায় যিহেতু। অ' য দুদিনমান থাকি আহিলোঁ, গ'লো ভাল লাগিল তাতে চাই কিনে ধৰা খেতি বাতিবোৰ আছিলে যিহেতু।
কিন্তু গাঁৱত চহৰতটো কিন্তু গাঁৱৰ পৰিৱেশটো কিন্তু বেছি ধুনীয়া কিন্তু ফুৰিবৰ কাৰণে। চ' এতে গৰমৰ গৰমৰ দিনতে চোৱা এতে ইমান গৰম তাতো কৈ তাৰমানে এই ৰুমৰ ভিতৰত সোমাই কিনে আৰু বেছি গৰম লাগে। কিন্তু গাঁৱত এনেকুৱা নহয় না তাত গাছৰ তলত গাছৰ তলত গাছৰ তলত জিৰণি ল'ব পাৰি বেছি ৰ'দ দিলে
হয়, হয়। ঠিকে আছে। গাঁৱৰ মানে মই মানে গলো গৈ সি মই ন নাথাকিলো আৰু মা কামো আছিল যিহেতু সেইকাৰণে মানে সেইদিনা থকা নহ'ল যিকেইকেইদিন থাকিলো ভালে লাগিল দেচোন। নম্বৰ
অ', এই তুমি গাঁৱত থাকি ভাল পোৱা নে চহৰত থাকি ভাল পোৱা?
ঘ তে যদি ক'ব লগা যায়। এ মই মানে সেনেকুৱাতো ধ বেছি টাইমতো চহৰতে থকাতো যায় আজিকালি কিন্তু গাঁৱত গ'লে ভাল লাগে দিয়াচোন গাঁৱত অলপ থাকি থাকি কিনে ভাল লাগে ত পৰিৱেশ এইবিলাক এই পুখুৰী চুখুৰী মাছ ধৰা এনেই তুমি এই, এই যে ডঙৰ পাৰত যে মাছবোৰ যে ওলাই সেইবাক ধৰি থৰি নাই।
অহ। এইটো গাঁৱততো এতিয়া ক'ব গ'লে এইটো কৰিব লাগিব চোৱা এতিয়া আমি গাঁৱত যাওঁ গাঁৱত গৈ তাত হেৰি আছে দং আছে দংত আমি বৰশী বাওঁ জালপাত পথাৰত জাল পাতো যাওঁতে তাৰমানে বঢ়া বৰশী বাইছিলো মোৰ মাছ তো চব ভালে পোৱা যায় বৰশী পালে শিঙি মাছ পোৱা যায়, বেছিকৈ শিঙি মাছ আৰু পুঠি মাছ।
হয়, হয়, হয়, হয়, হয় মোৰ মানে পায় অ', মই মানে গৈছিলো ন গৈছিলো খুৰাৰ লগত বোলো ধৰক ম বহুত ভাল লাগে আৰু দিয়াচোন মানে যোৱা নাযায় যিহেতু খুৰাৰ লগাত ইবাৰ ধৰিছিলোয়ে এ বা এ সিদিনা গৈছিলো যিহেতু অলপ খেতি খেতি বাতিও অলপমান চাই অলপমান দেখিলোঁ কেনেকুৱা কি ক কৰে
এনে কিবা প্ৰগ্ৰেম চগ্ৰেম হৈছিল নে হোৱা নাছিল গাঁৱত
হা।
ফুৰিব যাওঁতে ফুৰিব যাওঁতে কিবা প্ৰগ্ৰেম চগ্ৰেম চোৱা নাই।
অ', এনে প্ৰগ্ৰাম হৈছিলি লৈচে তাত প্ৰগ সে হৈছিল মানে প্ৰগ্ৰেম হৈছিল গাঁৱত।
অ', কি প্ৰগ্ৰেম আছিল প্ৰগ্ৰেৰ বিষয়ে অলপ ক'ব পাৰিবা নেক কি প্ৰগেম তাতে কি চালা ক'ব পাৰিবা নেকি প্ৰগ্ৰেমত।
তাতে মানে ধৰা আমাৰ মানে পালনাম হৈছিল। মানে ধৰা এইটো এশ বছৰৰ পাল নাম হৈছিল বহুত খিনিয়ে মানে ধৰা অ', মানেতে মানে ধৰা এনে হয়য়ে থাকে মানে বছৰে, বছৰে হয়। নহয় কিন্তু এইবাৰ এশ বছৰ হৈছিল বহুত খিনিয়ে ভাল আছিল আৰু।
তাতে গায়ক চায়ক মাতিছিল নে মাতা নাই।
মাতিছিল মাতিছিল গায়ক মাতিছিল গায়কবোৰ চালো তাৰপিছত নাম কীৰ্তন হৈছিল প্ৰসংগ হৈছিল মানে বহুত খিনি আৰু গধূলি ৰাতি গধূলি ভাগৱত পাত প্ৰসংগ এনেকুৱা মানে মানে মানে ভৰপোৱা না কিটো মানে সেই মানে ধৰা সাত সনেকা হয়। আহ পাঁচদিনীয়া হয় আহ এইবাৰ সাত দিনীয়া হ'ল ত পাঁচদিনীয়া মানে বহুত খিনিয়ে মানে এ নাম কীৰ্তন সেনেকুৱা মানে মানে গোটেই দিনটোৱে মানে সেনেকুৱা আছিল ভাল লাগে সেনেকুৱা মানে পৰিৱেশ এটা চাই কিনে
এই গাঁৱৰ পৰিৱেশটেতো এনে ধুনীয়াই তাৰমানে তাত ধৰ্মীয় কি কীৰ্তন পাতবিলাক কৰে। মই যেতিয়া গৈছিলোঁ গাঁৱত তামানে এইবিলাক হৈ থাকে তামানে আৰু ৰা তিপুৱা উম ৰাতিপুৱা ম, হৰি তামানে ৰাতিপুৱা মৰ্ণিঙত তামানে গান বাজানা বজাই, নাম কীৰ্তন গাই। নামঘৰত।
হয়।
আৰু কি কি তামানে তাত কইলা, চালা তুমি আৰু সেই বৰশী পোৱা বা হেৰিৰ উপৰিও। এ পথাৰত নুমিছিলা, নোমাৰা তুমি, খেতিত।
অ' নুমিছিলো, নুমিছি, নুমিছিলো, নুমিছিলো।
এনে কেনে লাগে গাঁৱৰ পৰা যেতিয়া চহৰৰ পৰাই গৈ তাত গাঁৱত খেতি বাতিত তামানে নুমা যায় কেনেকুৱা এটা হেৰি লাগে তোমাৰ মনোভাৱটো।
মানে আনন্দ, আনন্দ, খুব আনন্দ লাগে ধৰা হেনেকুৱা মানে গৰমত মানে কি আৰু ভাল লাগে দেচোন এটাচ ফু, এটা ফুৰ্তি আহে মানে। মনৰ পৰা এটা ইচ্ছা আহে যে কৰিব লাগিব বা এনেকুৱা মানে ইচ্ছা এটা থাকে এনেকুৱা ফুই লোৱা এনেকুৱা। হেই কৰা। বুট খিনি মানে আনন্দ হয় আৰু ফুৰ্টি এটা মানে উৎচাহ এটা এটা থাকে আৰু উৎসাহ এটা। চাগি থাকে।
নে চোৱা এতিয়াতো গৰমৰ দিন তাত, তাতোকৈ এটা তামানে হেৰি কথা তামানে বৰষুণ দি আছে পথাত পানী হৈ আছে তাত আৰু ৰ'দটো মাই দিল, ৰ'দটো দি দিলে দি দিলে পানীতো কেনেকুৱা এটা হেৰি লাগে তোমাৰ খেতিত, তা পানীতোত নুমিলে কেনা লাগে? তাৰনে গাটো।
পানী যদি খেত, গৰম পানী নুমিলে মানে এটা মানে ফূৰ্তি এটা আহে। ত' অলপ গৰমটো লাগে, গৰমটো, হয় হয় গৰমটো লাগেই দিয়াচোন কিন টো মানে এটা আনন্দ এটা বাঢ়ে কিন্তু আৰু এনে ইচ্ছা এটা যায় আৰু এনেকুৱা, প্ৰথম এনেকুৱা কৰিব পাৰিম বা ভাল লাগে আৰু কিবা এটা মানে কয় ক-কৰি পোৱা নাই ন। এনেকুৱা এদিন বা দুদিন গ'লে ভাল লাগে কিবা এটা।
উ, তাতকৈ বেছি তামানে চোৱা এতিয়া আমি সৰু কালত যিমানটো এটা তামানে পথাৱত তামানে খেল-ধেমালি কৰিছিলোঁ বা খেলা চেলা খেলিছিলোঁ বকাত ভাইটিহতঁ ল বকাত তামানে বকা-চকা, বকা গাত দলোৱা বা কিবা কৰা পানীত তামানে দৌৰা সেইবিলাক এতিয়া তামানে নাইকিয়াই হ'ব ধৰিছে তামানে এতিয়া।
অ' হেটো হয়।
এনে, এনে তোমাৰ মনত হেইবি আগৰ সৰুকালৰ খেতি-বাতি তামানে মনত পৰে নে নপৰে তোমাৰ?
পৰে, পৰে, পৰে, পৰে। বহুত খিনিয়ে মনত পৰে ধৰা সৰুকালত, সৰুকালততো ইমানতো যোৱা নাছিলোঁ যিহেতু অলপ চা, এনে চাইছিলোঁ। সেইখিনি অলপমান সৰুকালৰ ধৰা, সেইবিলাক খেলা-ধূলা এইবিলাক মানে আমাৰ এটা ঘৰ এটা আছিলে আৰু ঘৰ মানে কি আৰু টিভি এ টা আছিল ত' বহুত সিয়ে টিভি চাব কাণে আহোঁ, টিভি চাব কাণে বহোঁ, আৰু আৰ-আ গধূলি হ'লে খেলিব যাওঁ মানে খেলি, খেলা-ধূলা এনেকুৱা মানে এমাহ দুমাহমান আছিলোঁ আৰু গাঁৱত। সৰুতে বহুত খিনি আমি খেলা-ধূলাও কৰিছিলোঁ।
তাতকৈ বেছি তাৰমানে খেতি বাতিত টাইম, উ তাতকৈ বেছি খেতি-বাতি টাইমটোৱে বেছি ভাল লগা আছিল। এই গৰম বন্ধ টাইমটো।
ঠিকে, ঠিকে কৈছা হয় হয়, ঠিকে কৈছা।
দিয়া তে বন্ধু।
দিয়া দিয়া বন্ধু, দিয়া ঠিক আছে ক ফোন ফোন কই থাকিবা তুমি অলপ মাজে মাজে।
উম দিয়া দিয়া, কৰি থাকিম দিয়া। উম, দিয়া।